হেল্ল' অ', অ', অলপ জোৰ চে কোৱা।
অ', হেল্ল' মাতো আহিছেনে আহিছে ন অ', অ', মই আজি এটা, এটা বিষয়ত কথা পাতিব খুজিছিলোঁ
অ', আজি ফুটবলৰ বিষয়ে কথা পাতো নেকি।
অ', হয়, হয় ফুটবলৰ বিষয়ে কথা পাতোঁ অ'। অ', তেনেহ'লে অ'। ফুটবল, ফুটবলৰ ফুটবল মানুহৰ বহুত মোৰ বহুত প্ৰিয়।
অ', মোৰো তুমি সৰুৰে পৰা ফুটবল চাই আহিছানে?
হয় আগতে টিভিত চাইছিলোঁ টিভিত চাইছিলোঁ আৰু বিশ্বকাপ চাই বহুত ভাল লাগিছিল।
অ', এতিয়া চাগে মোবাইলত চোৱা ন, তোমাৰ প্ৰিয় দল কোনটো।
মোৰ প্ৰিয় দল হৈছে আৰ্জেণ্টিনা, তোমাৰ?
মোৰ ফ্ৰান্স মই ফ্ৰান্সৰ সমৰ্থক কৰোঁ।
অ', হয়, হয় আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ খেল সদায় ৰোমাঞ্চক হয়।
হয় ঠিক কৈছা। দুয়োটা দলৰ সমৰ্থকসকলৰ মাজতো ভাল প্ৰতিদ্বন্দ্বিতা থাকে দেই।
উম, হয় তোমাৰ প্ৰিয় খেলুৱৈ কোন হয়।
উম মোৰ এম বাপে বহুত ভাল লাগে তোমাৰ?
অ', মোৰ ভাল লাগে লিঅ'নেল মেচি।
বা মেচিৰ খেল চাবলৈ বহুত মজা লাগে দেই।
অ', হয় বাৰু। বল নিয়ন্ত্ৰণ আৰু এ পাচিংটো বহুত তেওঁৰ আধু অধা অ', অসাধাৰণ।
অ', হয়, হয়। এ তোমাৰ এই আহ আমাৰ এম বাপে আহ ড্ৰিপ বলিংয়ো বহুত ধুনীয়া।
উম হয়, হয় আৰু আৰু তুমি ক্ৰিষ্টিয়ানো ৰনাল্ডৰ খেল চোৱা নেকি।
নিশ্চয় তেওঁ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হয়।
উম, হয় মেচি আৰু ৰনাল্ডৰ তুলনা এ তোনালৰে বহুত মানুহে আলোচনা কৰি থাকে।
হয়, কিন্তু মোৰ মতে দুয়ো নিজৰ, নিজৰ ধৰণেই মহান।
একদম।
তুমি কেতিয়াবা নিজে ফুটবল খেলিছা নাই?
স্কুলত বন্ধু বান্ধৱৰ লগত অ', খেলিছিলোঁ।
ময়ো খেলিছিলোঁ কিন্তু এতিয়া সময়ে নাপাওঁ।
হয় বাৰু ফুটবল খেলিলে শৰীৰটো সুস্থ হৈ থাকে।
হয়, হয় দৌৰিব লাগে বা দৌৰিব লাগে বাবে ফিটনেছো ভাল হৈ থাকে।
উম হয় বাৰু। ফুট ফুটবলত এটা দলৰ কিমানজন খেলুৱৈ থাকে তুমি জানানে?
উম মুঠ এঘাৰজন।
অ', আৰু গোলকিপাৰ কাম বহুত দায়িত্বপূৰ্ণ।
ঠিক, ঠিক এটা ভাল চছেভে খেলৰ অ', ফল সলনি কৰিব পাৰে দেই।
হয়, হয়। ডিফেন্স ডিফেন্স যোনবোৰ ডিফেন্সত থাকে সেইসকলেও বহুত এ, পৰিক্ৰম কৰে।
অ' হয় হয়, তাহাঁতিও পৰিশ্ৰম কৰে। আৰু মিডফিল্ডাৰ সকলেও আক্ৰমণ আৰু ৰক্ষণ দুয়োটা সামালয় দেই।
উ, হয় হয় বাৰু। ষ্ট্ৰাইকাৰৰ লক্ষ্যও উ, ষ্ট্ৰাইকাৰৰ লক্ষ্যটো মূল ভাৱে হৈছে গ'ল কৰাটো।
অ' তুমি বিশ্বকাপ নিয়মিত চোৱা নেকি?
হয়, বিশ্বকাপ আৰম্ভ হ'লেই প্ৰায় সকলোৰে খেল চাওঁ।
অ' ময়ো বন্ধু বান্ধৱৰ লগত বহি খেল চাওঁ দেই।
উম। হয় হয়, আৰু ভাৰতৰ ফুটবলৰ জনপ্ৰিয়তাও আগতকৈ বহুত বাঢ়িছে।
হয়, বিশেষকৈ যুৱ যোনটো মানে আধুনিক যুৱ প্ৰজন্মৰ মাজত সেইটো বেছি বাঢ়িছে।
হয় বাৰু, অসমতো বহুত ল'ৰা ছোৱালীয়ে ফুটবল খেলে।
স্কুল আৰু কলেজতো প্ৰতিযোগিতা হয়।
উম হয় বাৰু, আৰু তোমাৰ মতে এজন ভাল খেলুৱৈ হ'বলৈ কি কৰিব লাগে?
উম, মোৰ মতে উ, নিয়মীয়া অনুশীলন শৃংখলা আৰু দলীয়া মনোভৱ
হয় ময়ো একমত, কেৱল প্ৰতিভা থাকিলে নহয়।
উম, পৰিশ্ৰমো সমানেই প্ৰয়োজন দেই।
হয় বাৰু, আৰু তুমি যদি সুযোগ পোৱা ক'ত ক'ত লাইভ ফুট এ, মানে লাইভ ফুটবল চাব খোজা?
অ' লাইভ ফুটবল খেল, উম, বিশ্বকাপৰ ফাইনেল
অ' মোৰো মোৰো সেই
পেইনত। অ', অ' আশা কৰোঁ এদিন সঁচাকৈয়ে সেই সুযোগ পাম।
হয় নিশ্চয় নিশ্চয়, তেতিয়া একেলগে গৈ আমি খেল চাম।
ঠিক আছে। উম, তাকেই। ফুটবল খেল চোৱাৰ সময়ত তোমাৰ অনুভৱ কেনেকৈ হয়?
অ' বহুত এ বহুত উত্তেজনা লাগে কিন্তু আৰু বিশেষকৈ মোৰ প্ৰিয় দল যদি খেলে তেতিয়া।
উম, মোৰো একেই অৱস্থা। শেষৰ কেইমিনিটত যদি স্ক'ৰ সমান থাকে তেতিয়া বহুত টেনচন হয়।
একদম আৰু কেতিয়াবা শেষ মুহূৰ্তত গ'ল হৈ খেলখন এ সলনি হৈ যায়।
তোমাৰ মতে ফুটবল কিয় ইমান জনপ্ৰিয়?
আ, মোৰ মতে নিয়ম সহজ, মোৰ মতে নিয়মবোৰ বহুত সহজ আৰু খেলখন এ খেলখন বহুত ৰোমাঞ্চক, হা, দূৰত আৰু বহুত ৰোমাঞ্চক হয়।
অ' ঠিক কৈছা, সৰু ল'ৰা ছোৱালীৰপৰা ডাঙৰ মানুহলৈকে সকলোৱে উপভোগ কৰে দেই।
উম, হয়, তুমি কোনখন লিক বেছি ভাল পোৱা চাই?
উম ইংলিছ প্ৰিমিয়াৰ লীগ অলপ বেছি চাওঁ আ, কেতিয়াবা লাল লিগাও চাওঁ।
অ' হয় মইয়ো, ইউৰোপীয় ইউৰোপৰ, ইউৰোপৰ ক্লাব ফুটবল ভাল লাগে চাই।
অ' তোমাৰ প্ৰিয় ক্লাব কোনটো?
মোৰ প্ৰিয় ক্লাব হৈছে বাৰ্চেলোনা আৰু তোমাৰ?
মোৰো বাৰ্চেলোনা।
অঁ বা তেন্তে আমি তেন্তে আমাৰ ফুটবল ক্লাবৰ সেইটো
ড ভাল লাগে
অ হয় বাৰু আমি আৰু আমি এ তেনেহ'লে এই এ ক্লাছ এল ক্লাছিকৰ সময়ে বেলেগ বেলেগ দল সমৰ্থন কৰিম
ঠিকে কৈছা কিন্তু খেল শেষ হলে আমি আকৌ বন্ধু
অঁ সেইটো হয় খেলৰ প্ৰতিদ্ব প্ৰতিদ্বন্দ্বিতা থাকিব লাগে থাকিব পাৰে কিন্তু মনত বেয়া ভাৱ থা নাথাকিব লাগে
একদম ঠিক কৈছা
হম আৰু তুমি কেতিয়াবা লাইভ লাইভ টেলিভিজন অ অ অ লাইভ ষ্টেডিয়ামত অ তুমি কেতিয়াবা ষ্টেডিয়ামত গৈ পেলাই খেল চাইছানে?
নাই কিন্তু এদিন নিশ্চয় চাব বিচাৰো দেই
অ মই নাই নাই মোৰো চাবলৈ মন আছে বহুত পৰিৱেশটো বহুত বেলেগ হয় তাত
অ তাকেই আৰু টিভিতকৈ এ ষ্টেডিয়ামৰ পৰিৱেশ বেলেগ হয় বুলি শুনিছো দৰ্শকৰ চিঞৰ বাখৰ তালি সকলো মিলি বেছি আনন্দ লাগে চাগে ন
অ হয় বাৰু আৰু খেলুৱৈসকলেও দৰ্শকৰ উৎসাহ পাই বহুত ভাল পায় খেলি
উম উম তাকেই তুমি সপ্তাহত কিমান বাৰ ফুটবল খেলিবা যদি পাৰা
আগতে প্ৰায় তিনিবাৰ খেলিছিলোঁ এতিয়া মাহত এবাৰ কষ্ট এবাৰো মানে ক খেলিবলৈ কষ্ট হয়
অ অ কাম আৰু পঢ়াৰ বাবে সময় কমি যায় ন
অঁ ঠিক তথাপিও সুযোগ পালে খেলিব লাগে
উম ফুটবল খেলিলে দলীয় কাম শিকিব পাৰি
হয় আৰু এ আৰু ধৈৰ্য আৰু শৃংখলাও শিকায়
সেইবাবে স্কুলত খেল ধেমালি গুৰুত্বপূৰ্ণ দেই
উম একমত কেৱল পঢ়া পঢ়াও নহয় খেলৰ ও প্ৰয়োজন
আশা কৰোঁ ভাৰতীয় ফুটবল ভৱিষ্যত আৰু আগবাঢ়িব
নিশ্চয় যদি সঠিক পৰিশ্ৰম আৰু সুবিধা পায় তেন্তে বহুত উন্নতি কৰিব
তাকে তুমি ফুটবল খেলিবলৈ বেছি ভাল পোৱা নে চাবলৈ
দুয়োটাই ভাল পাওঁ কিন্তু এ এতিয়া সময় নাথকাৰ বাবে বেছিকে খেল চাওঁ মই
উম মোৰো একেই বন্ধুৰ লগত খেলিলে বহুত আনন্দ লাগে দেই
উম হয় বাৰু আৰু তুমি কোনটো স্থানত খে স্থানত খেলিবলৈ বেছি ভাল পাওঁ
উম মই মিড ফিল্ডত খেলিবলৈ ভাল পাওঁ আৰু তুমি
মই ষ্ট্ৰাইকাৰ হ'বলৈ ভাল পাওঁ কাৰণ খেল কাৰণ গ'ল দিবলৈ চেষ্টা কৰিব পাৰি
উম কিন্তু ষ্ট্ৰাইকাৰৰ ওপৰত বহুত দায়িত্ব থাকে নহয়
হয় বাৰু আৰু সুযোগ পালে গ'ল কেতিয়াবা কৰিবও লাগে
উম উম তাকেই গোল কিপাৰৰ কামো সহজ নহয় দেই
একমত মানে একদম তেওঁ এটা এটা ভাল হ'লেই এটা এটা ভাল গ'লকিপাৰৰ বহুত প্ৰয়োজন।
তাকে, তাকে এটা ভুল হলেই ভুল নহ'ব হৈ যাব পাৰে ন।
অ', সেইটো হয়।
টিমৰ অ', ফুটবলত দলীয় কাম আটাইতকৈ গুৰুত্বপূৰ্ণ ন।
হয় সকলো খেলুৱৈ একেলগে খেলিলেহে জয়, জয় লাভ কৰিব পাৰে।
তাকে তুমি কি ভাবা এজন ভাল অধিনায়কৰ কি, কি গুণ থাকিব লাগে।
তেওঁ শান্ত হ'ব লাগে, দলক উৎসাহ দিব লাগে আৰু সঠিক সিদ্ধান্ত, সিদ্ধান্ত ল'ব লাগে।
একমত দেই অধিনায়কে সকলো খেলুৱৈকে একেলগে ৰাখে।
হয় আৰু তুমি খেল আৰম্ভ হোৱাৰ আগতে ৰাষ্ট্ৰীয় সংগীত শুনিবলৈ ভাল পোৱা নে।
হয়, হয় সেই সময়খিনি বহুত আবেগিক লাগে।
হয় বিশ্বকাপত সেই দৃশ্যটো বহুত ধুনীয়া লাগে।
তুমি নিশা সাৰ পাই খেল চাইছানে।
অ', বহুবাৰ চাইছোঁ বিশেষকৈ বিশ্বকাপৰ সময়ত।
পিছদিনা টোপনি আহে নেকি।
অহ বহুত আহে কিন্তু ভাল খেল হ'লে সকলো কষ্ট পাহৰি যাওঁ।
তুমি বন্ধু বান্ধৱৰ লগত একেলগে খেল চোৱা নে অকলে।
দুই ধৰণেই চাওঁ কিন্তু একেলগে চাই বেছি মজা লাগে।
ভুল হ'লে সকলোৱে একেলগে চিঞৰে ন।
অ', হয়, হয় আৰু নিজৰ দল হাৰিলে সকলো একেলগে চুপ হৈ যায়।
খেলত জয় পৰাজয় থাকিবই।
অ', সেইটো ঠিক বাৰু সেইটোৱে খেলাৰ সৌন্দৰ্য্য।
তাকে ঠিক আছে, আজিৰ বাবে ইমানেই।
অ', পিক আপোনাৰ লগত কথা পাতি ভাল লাগিলে আকৌ বেলেগ এটা বিষয় লৈ পেলাই আপোনাৰ লগত কথা পাতিম এদিন।
অ', তাকেই ভালে থাকিবা ধন্যবাদ।
ধন্যবাদ আপোনালৈও ঠিক আছে, ঠিক আছে অ'।